হেল্ল' অ শুনিছো কি কৰি আছা।
এ তোমাৰ হেই এই বেয়া হৈছিলে আক। তাপা সেই বৰ্ড খনৰ লাইটটো লগালো তাপিছত লগাই পেলাই এই হাঁহকেইটা এৰি পেলাই চায়াই আছো। পুখুৰীতে তুমি কি কৰি আছা।
এ মই এনেই চেন্টাৰলে ওলাই আহিলো এনেকে আমাৰ আগৰ যোনখন স্কুল তালে আহিলো ফিল্ডত ভলীবল খেলি আছো তাকে কো ভালে হৈছে মোক মানে এইফালে আতলে আহিছোঁ কথা পাতিম বুলি।
অ অ। এ খেলি আছে ন ভলীবল। মই কালি গৈছিলোঁ ক সেইফালে কালি খেল থকা পাইছিলোঁ।
চাহ খালা নাই।
খালোঁ খালোঁ।
অ অ খালোঁ খালোঁ।
অ বাকী খেলন খেলিব লাগিছিলে আকৌ।
এই নেখেলো এতিয়া গা পা ধুই আহিছো ঠান ঠাণ্ডাতো অকণমান পৰিছে। তাতে খেলি খেলি দিলে আকৌ গম উঠি যাব।
অ অ। নহয় এনেই একদম চাঞ্চ পাওঁতে খেলিব লাগে খেলিছে যেতিয়া।
অ পায় সদায় খেলি থাকিব নহয়। অ সদায় খেলি থাকিব নহয় এদিন আহি খেলিম আও।
অ এতিয়া সদায় খেলি থাকিব অ।
সদায় খেলি থাকিব এদিন আহি খেলিম আ
গ গৰমটোহে বেছি হৈছে খেলিবলে তোমাৰ।
উম হয়। ন গৰমত খেলি পেলাই যদি ঘৰত গৈ তোমাক গা ধুই দিওঁঙ গে। তাতে আকৌ জ্বৰ হওক।
অ অ বেমাৰ হ'ব। মই তোমাৰ সেয়াই কৰিছিলো তাক। অ লাইটটো বেয়া হ'ল তাৰপিছত সেইটোকে লগালো।
অহ।
অ লগাই মেলি হ'ল আও এতিয়া কাৰেনটোও নাই সেটোকাৰণে ৰৈ আছো চেক কৰি চাবলে।
অঁ অঁ।
কাম কাম কৰিছে নে নাই নে কি হৈছে চাবলে ৰৈ আছে তাইক।
উম হাঁহ পোৱালীয়ে মাতি আছে। হাহবোৱা উ মাতি আছে উ
অ এ চাই আছো পুখুৰীটোতে উঠি গুচি আহিছে হিহত মানে।
উম উম উ উম।
উম।
চাবা চাবা। নহ'লে তোমাৰ নেউ নেউল সাপ এতিয়া ওলাইছে সাপ নাবা। নিউলে লৈ গুচি যাব মাথাটোতে ঘপককে ধৰি লৈ ল'ব আও
খতম আৰু মোৰতো
উম ছিঙিয়ে দিব ডাইৰেক্ট লৈ গুচি যাব পাওক নেপাওক। অকমান পালেই হ'ল হিহতি
বডিটো পাও নাপাও কথা নাই বেলেগ বস্তু এইকেইটা এনেও অথনি অলপ আগতে এই পুখুৰীত বৰশীটোপাই আছিলে মাহঁতে,
উম!
ডাঙৰ সাপ এটা মুখ আগদি বহি পেলাই বৰশী টোপাই আছ
উম!
এ সিও আহি আহি সাপটো মুখ আগত ওলাই গলহি নহয়।
উম!
তাৱাৰ ঘপকে মানুহটো উঠি দিয়া দেখি ভয়ত মানে সিও জাপ মাৰি পানীলে গুচি গ'ল। গৰম বাঢ়িছেতো হেতৰ গাঁতবিলাকত পানী হৈ গৈছে পুৰা। উলাইছে আৰু সেইটো কাৰণে।
তাকে
অ
এটা কাম কৰিবা হাঁহৰ গঁড়ালত তোমাৰ ৰাতি লাইট এটা দি থবা। হয় এনেই তোমাৰ এইবিলাক চোৰ তুৰৰ চিজন ৰাতি সাপ চাপো সোমাবহি আহি।
অ মই তোমাৰ কালি হেৰি কৰিছো ফেনাই লৈ পেলাই, শুনি আছো, শুনি আছো। কালি তোমাৰ ফেনাইল ফেনাইল লৈ পুৰা ছটিয়াই দিছো।
অ আৰু তোমাৰ আদি হাঁহে চুৰিলে তোমাৰ ঘপকে লাইট- টো মাৰিবলৈ বেয়া নহয়, লাইট এটা ওপৰত দি থব লাগে চুইচ টো অন কৰিলে জ্বলি যাব পৰাকে
আহ অ অ ডাইৰেক্টে অন কৰি দি থব লাগে অ।
উহ
উম ৰাতি চিঞৰিলে মিলিলে চাবই লাগে না, আমাৰ ঘৰ ওচৰৰ তোমাৰ হাঁহ এটা লৈ গৈছিলে নহয়। এই আমাৰ খুৱাহেতই, খুৱাহেতই লৈ গৈছিলে তাপা এই পিছফালৰ সেই মাটিডৰা হেৰি কৰা খতি তাত একদম পেলাই থৈ গুচি গৈছে নহয় চিঞৰ বাখৰ কৰি হাঁহ কেইটাই। হাঁহজনী মাইকী হাঁহ নিছিলে মানে উমনি বহি থকা। তাৰপিছত নি পেলাই মানে এ নহয় ৰাতিহে দি- দিনত নহয় নহয়।
থুত ৰাতি
ৰাতি অ তোমাৰ গোহালি ঘত।
বেলেগ তোমাৰ মানুহ মানুহ হ'ব।
গোহালিত তোমা বান্ধি থয় এইতি কি গোহা গৰু থাকে গৰু কাষত বান্ধি থয়। তাৰ টিং চিং অঁতৰাই পেলাই দুৱাৰ মুখখন খুলিছে হাঁহৰ। খুলি পেলাই তোমাৰ হাঁহটো লৈছে লৈ একদম, হাঁহ মাৰি কি হাঁহে পুৰা চিঞৰি দিলে তাৰপৰা গৈ তোমাৰ হেৰি এই পথাৰ দিয়ে ধৰিছিলে মানে। তাৰপিছত চিঞৰ বাখৰ বেছিকোৱা দেখি চব মানুহ উঠি আহিলে যে হাঁহে সি ঘং কৰিলে টিংখনত ভৰিটো লাগি গল সপাই পাৰ হওঁতে মানুহটোৱ
উম
তাৰপৰা একদম তাতে হাঁহ পেলালে পেলাই মানুহ পলালে একদম সেই দিনা কাৰেন্ট নাছিলে এই বৰষুণ বৰষ- ষুণ যে হৈছিলে।
অহ অহ
কাৰেন্ট চাৰেন্ট নাছিলে এঘাৰটা বজাত বেছি টাইমো হোৱা নাই।
উ এঘাৰটা বাজিলে গৰম দিন হোৱা হেতেন মানুহ হাৰ পাই থাকিলে হেতেন ধৰিব পাৰিলে হেতেন।
অ এই বেছি দিন হোৱা নাই এই কি দিনতে তোমাৰ অলপ দিনৰ আগত বৰষুণ দি যে ৰাতি কাৰেণ্ট নাছিলে যে।
অ হয় হয় সুযো সুযোগ পাই যেন গুচি আহে।
অ ল'লে আৰু তোমাৰ একদম পূৰা হেৰি কৰি পলাইছে আও। কিন্তু নিব নোৱাৰিলে থাকি গ'ল।
কি ক'বা আৰু মানুহ আৰু আজিকালি এইটো তোমাৰ বিশ্বাসেই কৰিব নোৱাৰা হ'ল।
তাকেহে
উম
পালেই তোমাৰ লৈ গুচি যায় আহ আজিকালি।
তাকে
তেনেকে কোনে কি যে পঢ়ে সেইটো নাচায় আও। খাবলৈ আৰু নিজে কৰিব টো নোৱাৰে নি পেলাই। খাব লাগে সেইটোহে জানে।
অ', খাব লাগে সেইটোৱে জানে তাকেই।
আজি দিনটো গ'ল আও যেন তেনে।
গ'ল গ'ল।
তাকে ৰাতি ৰাতিয়ে এতিয়া তোমাৰ প্ৰব্লেম হয় কাৰেণ্টটো নাথাকিলে আকৌ, থাকিলেও তোমাৰ ফেনৰ হাৱাও গৰম কেনেকে শুম?
উম, উম, ফেনৰ হাৱা, গৰমেই হৈ আছে।
তাকে বৰষুণ মাজতে দিলে বৰষুণ নালাগে কৈ কৈ এতিয়া বৰষুণহে লাগে আমাক।
এতিয়া বৰষুণে লগা হৈছে অ,
উম, এটোপাল বৰষুণ নাই অ,
প্ৰব্লেম কিন্তু একদম।
ৰাতি হলে আকৌ আকাশখনত চাবা, ৰাতি হলে আকৌ আকাশত বিজুলীয়া থাকে।
অ', কিন্তু বৰষুণ নাহে বেলেগ চাইডে দিয়ে নে নিদিয়ে জানো।
বেলেগ চাইডত দি আছে বোলা সেইফালে পিছৰ ৰ'দ দিব আমাৰ ফালে বৰষুণ দিব তেনেকুৱা হ'ব।
উম, উম, বেলেগ প্ৰব্লেম এইটো।
অ',
কিনো হৈছে জানো, বতৰ।
উম,
বাকী, দৌৰা এতিয়া আহিছে না আমাৰ লগৰকেইটা?
অ', আহিছে আহিছে তোমালোকৰ যোনবিলাক, তোমালোকৰ যোনবিলাকে হেৰি টো কি বুলি কয় দৌৰে যেন ৰাস্তাত মানে ফিল্ডত দৌৰা দেখো সিহঁত গোটেই গালে আছে তুমিহে নাই।
মই নাই আজি অ, আজি আহিছে সিহঁত গোটেই গাল বাও।
উম,
হঁ, তাকে।
নাহিলা আকৌ তুমি আজি।
মই তোমাৰ এই নগ'লো হেৰি, গমো নোপাওঁ যে খেলিব বুলি।
উম,
তোমাৰ যাবলে নহ'লে আজি।
অ', গৰ গৰমত কথা ক'বলৈ মন নাযায়।
বৰ বেয়া দিছে গৰম।
উম,
তাকে মই এতিয়া বৰ্ডখন এ লগাইছিলোঁ তাৰপিছত বৰ্ডখনৰ এইকেইটা হেৰি জ্বলিছে কিন্তু প্লাগ কেইটা জ্বলিছে লাইটটো জ্বলা নাই নহয়।
অ', হোল্ডাৰ-হোল্ডাৰ কিবা হৈ আছে নহ'লে চাগে, ভিতৰত ৱাৰিং কৰা কিবা খেলি মেলি হ'ল।
নহয় এইবিলাক জ্বলিছে ন অকৌ লাইটটো প্ৰব্লেম দিছে।
ব লাইটো যোনটো চুইচটো খুলি পেলাই চা, চুইচ। চুইচটো চাগে ভালকে সেই ৱাৰডাল লগা নাই নদটো এবাৰ টাইটকে কুচি দিয়া।
তাকে সেইটোৱে ককৰোঁ আও আৰু মানে টেষ্টাৰ নাই কাৰেণ্টটো আহিছে নে নাই চাবলে টেষ্টাও নাই।
অ', সেইটো আৰু। মিটাৰত গৈ চোৱাগে মিটাৰ, মিটাৰেলে যোৱা মিটাৰত গৈ চোৱাগে কাৰে কাৰেণ্ট আছে নে নাই?
কাৰেণ্টটো আছে আছে ফেন চেন চলি আছে, অকল তোমাৰ সেই লাগি তাৰমানে ডাইয়েক্ট কৰিলোঁ। তাৰপিছত তোমাৰ এটা ছুইচ আছিলে, ছুইচটো লাইটলে দিলোঁ। এ সেইটোহে প্ৰব্লেম দিছে। বাকী বা তিয়া ডাইৰেক্ট হোৱা কেটা জ্বলি আছে।
উম।
অকল তোমাৰ এইটোহে জ্বলা নাই। কি আছেনো?
অ'।
এ চাই আছোঁ ৰ'বা। লাইটটো নতুনকে এটা আনিছিলো ইটো ভাল। এইটো জ্বলিছেটো।
অ' লাইট ভালে হৈছে ছাগে, তোমাৰ হোলদাৰটো নহলে কিবা হৈ আছে
এই হোলদাৰটোহে প্ৰব্লেম অ'। সেইদিনাখনো তোমাৰ হোলদাৰটোৱে কাম কৰা নাছি লে। এতিয়া তোমাৰ মানে হলদাৰে বেয়া নে কি বেয়া চাবলে প্ৰবেমটো হৈছে, হেৰি নাই যে টেষ্টাৰ।
উম।
সেইটো কাৰণে চাবলে হেৰি হৈছে। তাকে চাওঁচোন কি হৈছেনো? বোলো প্লাগকিটাটো হেৰি হৈছে, কাৰেন- মানে কাৰেন আহি আছে। দুইটা প্লাগ- দুটা বনাইছোঁ প্লাগ। সেই দুটাতে আহি আছে। এতিয়া তোমাৰ খুলি পেলাই সেইটোকে চাওঁ, কিনো হ'ল।
উম।
আহিব লাগেতো, একো বেলেগ প্ৰব্লেম নাই দেখোন তেনেকে।
আকৌ এবাৰ খুলি আকৌ এবাৰ ট্ৰাই কৰি চোৱা, তেতিয়া জ্বলিবও পাৰে। আৰু ৰাতি হৈছে না, আকৌ এন্ধাৰ হব। দিনতে
অ' হঁ। ভাল অ' ৰাতি তোমাৰ প্ৰব্লেম হ'ব।
উম।
হঁ। ইনো অ' হৈছে জানো। বাকী প্লাগ - শ্লাক কেইতাত লাইট আ- কাৰেন আহি আছে কিন্তু, হেৰিটোতহে অহা নাই।
উম। বাকী আজিও ওলাই আহিবাচোন বাও সন্ধিয়াকে, ৰাস্তালে। মোৰ নামঘৰৰ পা আহি পেলাই, নামঘৰৰ পা আহি তোমালে ফোন এটা কৰিম।
অ' আহি পেলাই কৰিবা।
মানে মো নেটৱৰ্কো কাটিলে হস্পত অকন দিবা আকৌ মো
অঁ ঠিক আছে ঠিক আছে অ আজি হেৰিয়ালে আহিবা নহয় তুমি নামঘৰ পা মানে নটা বাজিব তোমাৰ আহা ন।
অ' বাজিব।
অ' অহাৰ পিছত বাও হৈ যাব।
উম।
আহি পোৱাৰ পিছত তোমাৰ হটস্পট - ছছস্পট‌ লৈ আকৌ কথা পাতিব লাগিব ৰাতি।
উম।
কথাটো পাতি থাকিব লাগে আও এইকেইদিন- নতে। এই লাইটটো হলদাৰটো খুলি চাইছিলোঁ। সেই প্ৰব্লেমটো হেৰি ইয়াত তোমাৰ
বাকী ঘৰত চবে ভাল নহয়?
তোমাৰ হেৰিটোযে এই লাইটটো যে জ্বলা নাছিলে, লাইটটো যে জ্বলা নাছিলে
অ'।
এই তাৰ প্ৰ খাই গ'ল আকৌ। বেছি কচি নিদিলোঁ যে।
শুনিছা নাই।
শুনি আছো-শুনি আছো, এই তোমাৰ হোলদাৰটো যে বেছিকে হেৰি কৰি নিদিলো টান কৰি নিদিলো যে
অ'।
সেইটো কাৰণে তোমাৰ হেৰি হৈ গৈছে মানে, এই খুলি গুচি গ'ল।
ও। টাইট কৰি দিয়া।
এই মই হাঁহ চৰায় আছো ৰ'ব।
কোনোবাই মাতিছা নেকি।
ককাই মাতিছে মই হাঁহ চৱাই আছো যে, এ হাঁহ-হাঁহ চৰাই আছো।
হাঁহ চৰাইছো বুলি কৈ দিয়া।
কৈছোঁ।
উম।
ইহঁতক এৰি থৈ গ'লে তোমাৰ নাথাকে নহয়, এ ডাইৰেক্ট ৰোৱণী আছে
মই ফিল মই ফিল্ডত আছো যেন, তোমাৰ তোমালোক লগৰবিলাকে দৌৰিবলে আৰম্ভ কৰিছে আৰু।
অ', পিছফালেহে দৌৰিছে ন।
তোমাৰ ক্ৰিকেট খেলি গ'ল যেন।
অ', অ', এই তোমাৰ ক্ৰিকেট খেলি থাকিলে দৌৰিব নোৱাৰি, ক্ৰিকেট খেলি যোৱাৰ পিছতহে তোমাৰ দৌৰিব পাৰি আৰু।
অ'।
ক্ৰিকেট খেলি থকালৈকে দৌৰিব নোৱাৰি নহয়, লেডাৰ খেলা থাকে, মোৰে ছোৰে পৰিলে।
অ', কালি ময়ো দৌৰিলো বাৰু। তাৰপিছত আজি ৰাতিপুৱা, অ', অ', আ আজি ৰাতিপুৱা যে যোৱা কথা আছিলে, ৰাস্তাত দৌৰিবলে, আজি সাৰে নাপালো নহয়, তুমি মেছেজ কৰা তাৰ আগত, তুমি যে আজি মেছেজ কৰিছিলা।
উম।
তাৰ আগত সাৰে নাপালোঁ নহয়, চাৰিটামান বজাতে যোৱা কথা আছিলে ৰাস্তাত দৌৰিবলে আজি।
তাকে দেই কাইলে যাম দেই- কাইলে যাম, আজি অকমান লাগিলে সোনকালে শুম।
অ', এই কালি দেৰি হ'ল যে শুৱা।
উম, কি শুৱা দেৰি হ'ল অ'।
শুৱা দেৰি হ'ল তাৰপা। এ আহি পেলাই এলাৰ্মটো বাজিলে, এলাৰ্মটো চালো, তাৰপিছত আকৌ অফ কৰি থৈ দিলো, আকৌ শুব শুই দিলো যে তাৰপা উঠিব নোৱাৰিলো আৰু।
উম।
কিন্তু চাৰিটাত উঠিছিলো, তোমাৰ মেছেজটো মানে তাৰ পিছত কৰিছিলা চাগে, সেইটো চাব পাৰিলে মই কিন্তু শুই দিয়া টাও খতম হয়, টোপনি গুচি গ'লো, উম। টাইমত উঠি দিয়া হ'লে পোহৰ হয়, মই দেখিছোঁ পোহৰ হোৱা।
পোহৰ হয় অ', মই ৰাতিপুৱা ৰাতিপুৱাই ফোন নকৰো বোলো ডিষ্টাৰ্ব হ'ব মেছেজ এটাকে দি
অ', ফোন কৰা হ'লে ভালে আছিলে, ফোন কৰা হ'লে, ইফালে এলাৰ্ম বাজিলেহেতেন, ফোন অহা হ'লে উঠিব পাৰিলোহেঁতেন। কিন্তু ফোনটো নাবাজিলে যে ৰাতিপুৱা উঠিবই নোৱাৰিলো হয়, এলাৰ্মটো বহুত দেৰিত বাজিছে তাৰপিছতে ঘপকে বোলো কি বাজি আছে, তাৰপা চাইছো এলাৰ্মহে বাজি আছে, এলাৰ্মটো অফ কৰি